হেল্ল' উম শুনিছো শুনিছো তুমি শুনিছা নে?
অ' শুনিছো শুনিছো কি কৰি আছা?
এয়া মই তোমাৰ শুবলৈ লৈছো আৰু তাকে তোমালৈ ঘপক ফোন কৰিলে মানে কথা এটা পাতিবলগীয়া আছিলে। এই কথাটো মানে ধৰা মই এতিয়া মই মোবাইলটো চাই আছিলো দেই। এই মোবাইলটো চাই থাকোতে মই এটা কথা উপলব্ধ কৰিলো যে। আমাৰ দৈনন্দিন জীৱনত আমাৰ মোবাইলৰ কেনেকুৱা ধৰণৰ ভূমিকা থাকিব পাৰে মানে। সেই বিষয়তে আলোচনা কৰিম বুলি ভাবিছো। মানে এতিয়া কি হৈছে আমাৰ দৈনন্দিন জীৱনতটো আমাৰ মোবাইলটো এটা অপৰিহাৰ অংগ হৈ পৰিছে। কাৰণ আমাৰ জীৱনত মোবাইল টো কি হৈছে আমাৰ এটা বন্ধু নিচিনা হৈ পৰিছে। যেনেদৰে আগৰ দিনত কি হৈছিলে বা বৰ্তমান যুগতো মানুহৰ যেনেদৰে কিতাপ এখন বন্ধু হৈ পৰিছিলে যেতিয়াৰ পৰা ইন্টাৰনেটৰ যুগ আহিলে বা যান্ত্ৰিক যুগ আহিলে। এতিয়াৰ পৰা মোবাইল ফোনটো সেই কিতাপৰ নিচিনাকৈ মানুহৰ বন্ধু হৈ পৰিছে। এতিয়া ই আমাক কেনে ধৰণৰ সহায় সুবিধা কৰে মানে আমি যদি চাও মোবাইল ফোনে কি কৰে আমাৰ পৰিয়াল বৰ্গৰ লগত বা বন্ধু বৰ্গৰ লগত যিসকল পৰিয়ালৰ লোক আমাৰ পৰা বহুত দূৰত অৱস্থিত বা ধৰা আমাৰ ইলেভেন টেলভ আমি যিসকল বন্ধু বান্ধৱীক লগ পাইছিলো তেওঁলোকো এতিয়া বিভিন্ন ঠাইলৈ গুচি গু গুচি গল আমাৰ পৰা দূৰত হৈ গ'ল। তেতিয়া সেই তেওঁলোকৰ লগত কেতিয়াবা কি হয় সংযোগ স্থাপনৰ সেই সুবিধা মানে আমাৰ মোবাইল ফোনে প্ৰদান কৰিছে মানে কি হয় এতিয়া ধৰা আমাৰ ঘৰৰে যেনিবা মোৰ বতা এজন কি হয় তোমাৰ লণ্ডনত বাস কৰে মানে চাকৰি সূত্ৰে তেওঁ লণ্ডনত থাকিবলগীয়া হয়। এতিয়া কি হৈছে আমিতো সেই লণ্ডনলৈ তেওঁৰ ওচৰলৈ যোৱাটো সম্ভৱ সম্ভৱ নহয় আচলতে সম্ভৱ হলেও এতিয়া সেই তেখেতৰ খা খবৰ লবলৈ আমি ইমান দূৰ যাব পাৰিম নোৱাৰো নহয়।
অ হয় হয়। হয় নিশ্চয় নিশ্চয়।
মোবাইল ফোনত এনেকুৱা এটা সুবিধা আছে যাৰ ফলত কি হয় আমি তেওঁলোকৰ সৈতে তেওঁলোক থাকিলে যিমানে দূৰত নাথাকক আমি তেওঁলোকৰ সৈতে খুব কম সময়ৰ ভিতৰত আচলতে এক ছেকেণ্ডতে তেওঁলোকলৈ আমি ফোন মাৰি মানে ফোনত কথা পাতিব পাৰো। আৰু তাৰ লগতে কি কৰিব পাৰো আমাৰ হোৱাটছএপ যিটো এপ্লিকেশ্যন আছে মোবাইলত এই এপ্লিকেশ্বনৰ জৰিয়তে আমি সেই পৰিয়ালৰ লোকসকলৰ লগত ভিডিঅ' কলিং কৰিব পাৰো।
অঁ
ভিডিঅ' কলিং এনেকুৱা এটা বস্তু তুমি যেতিয়া সেই ভিডিঅ' কলিং কৰিবা তোমাৰ এনেকুৱা লাগিব তে তোমাৰ সেই বৰ্তাজন মুখৰ আগত বহি আছে আৰু দুইজনে একদম মুখামুখি কৈ বহি কথা পাতি আছা।
অ হয় হয়।
আৰু যদি আমি চাওঁ মোবাইল ফোনটোৱে আমাৰ যেতিয়া দুহেজাৰ ঊনৈশ ৰ আমাৰ এটা মহামাৰী হৈছিলে একদম মাৰাত্মক কৰোণা মহামাৰী। কৰনা ভাইৰাছ আহিছিলে আমাৰ কভিড নাইনটিন সেই সময়খিনিত কিন্তু মোবাইল ফোনে এটা বৰ মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থৈছে সেই ক্ষেত্ৰত আমি মোবাইল ফোনক আশীৰ্বাদ হিচাপে ল'ব লাগিব কাৰণ যেতিয়া কৰোণা মহামাৰীটো হৈছিলে
হয় হয় তেতিয়া পৰা কি হৈছিলে লকডাউন হৈ গৈছিলে অ অ
আমাৰ গোটেই পৃথিৱীৰ ধৰা গোটেই ভাৰতবৰ্ষতে ধৰি সমগ্ৰ পৃথিৱীতে লকডাউন চলি আছিলে মানে লকডাউনৰ অৰ্থ এইটোৱে যে আমাৰ আচলতে কৰি দিয়া নিচিনা হৈছিলে আমাক এটা পিঞ্জদৰাত বন্ধ কৰি দিয়া নিচিনা হৈছিলে আমি ধৰা এ ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰো বা কিছুমান লাগতিয়াল সামগ্ৰী লাগিলেও আমি কি কৰো অৰ্ডাৰ দি দিওঁ আমাৰ ঘৰতে আহি ডক্তৰে বা তেনেকুৱা যিসমূহ সংস্থা আছে তেওঁলোকে দি থৈ যায় সেই ক্ষেত্ৰত কি হৈছিলে যেতিয়া লকডাউন ব্যৱস্থাটো কৰিছিলে আমাৰ চৰকাৰী কাৰ্যালয় সমূহো বন্ধ হৈ আছিলে যাৰ ফলত কি হয় আমাৰ শিক্ষাৰ্থী সকলো সেই শিক্ষাৰ ক্ষেত্ৰত যাতে যাতে পিছ পৰি যাব নোৱাৰে মানে যিহেতু বিদ্যয়ালয় সমূহো বন্ধ হৈ আছিলে চৰকাৰে এইটো মানে মোবাইলে সেই সময়ত এটা বৰ ধুনীয়া গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থৈছে অনলাইন ক্লাছ মানে অনলাইন যিটো শিক্ষা ব্যৱস্থা সেই ক্ষেত্ৰত মোবাইলে কিন্তু বহুত ধুনীয়া ধুনীয়া গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মানে যেতিয়া কৰোণা মহামাৰি আছিলে আমাৰতো লকডাউন চলি চলি আছিলে সকলো সংস্থা বিদ্যালয় এইবিলাক বন্ধ হৈ আছিলে তেতিয়া ছাত্ৰ ছাত্ৰী সকলে শিক্ষা কেনেকে গ্ৰহণ কৰিব কাৰণ তেতিয়াতো আমি গম পোৱা নাছিলো ন ঊনৈশ চনত আৰম্ভ হৈছিলে আমি গম পোৱা নাছিলো এই মহামাৰী কিমান দিন চলিব তেতিয়া হয়তো যদি সেই মহামাৰিটো দচ বছৰলৈকে চলিলেহেঁতেন আমিতো ছাত্ৰ ছাত্ৰী সকলক দহ বছৰ আমি শিক্ষা দান নকৰাকৈ আমি ৰাখি থলে নহব
নহব নহব সিহঁতৰ ভবিষ্যতো পিছুৱাই গৈছে হম
কাৰণ এম ধৰা এবছৰ গুচি গলেও আমাৰ মানুহৰ কিমান লষ্ট কাৰণ বৰ্তমান সময়ত চাকৰিৰ কাৰণেও হওক বা বিভিন্ন কামৰ কাৰণে বয়সৰ নি সীমা নিৰ্ধাৰণ কৰা হৈছে ষাঠি বছৰৰ পিছত তেওঁলোকে চাকৰি কৰিব নোৱাৰে
নোৱাৰে হয় সেই ক্ষেত্ৰত
এই অনলাইন ক্লাছে বহুত ধুনীয়া ভূমিকা পালন কৰিলে তোমাৰ যিমানে মহামাৰী চলি নাথাকক যিমানে যি হৈ নাথাকক আমাৰ লৰা ছোৱালীয়ে ধুণীয়াকৈ শিক শিক্ষাদান কৰি তেওঁলোকৰ জীৱনটো আগুৱাই লৈ গৈ থাকিলে মানে অকমান সময়ত তেওঁলোকে মানে মাজত এক বছৰো গেপ দিবলগীয়া নহল একদম সুন্দৰ ভাৱে নিয়মিত ভাৱে তেওঁলোকে সেই ক্লাছসমূহ কৰিব পাৰিলে যাৰ ফলত কি হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুত মানে আগবাঢ়ি গুচি গ'ল
উম
আৰু লগতে কি হয় আমাৰ এই মোবাইল ফোনত কি হয় আমি ইন্টাৰনেট সংযোগ কৰিব পাৰো যাৰ ফলত এই কাৰ্য্য সমূহ সম্পাদন হয় এই ইণ্টাৰনেট যেতিয়া আমি সংযোগ কৰিম তেতিয়া কি হ'ব আমি বিভিন্ন দেশৰ বিভিন্ন বাতৰি সমূহ পাওঁ বা মোবাইলত আমি বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ কিছুমান কথা পাওঁ বা এতিয়া মোবাইলত আমি সাধুু কথাও চাব পাৰো সাধু কথা শুনিবও পাৰো আৰু সাধু কথা পঢ়িবও পাৰো সেই ক্ষেত্ৰত ক্ষেত্ৰত আমি মোবাইলৰ পৰা বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিছো বা আমাৰ যিখিনি বাইজিক জ্ঞান সেই জ্ঞানখিনি আমি কি হয় ঘৰতে বহি আমি কিতাপ পত্ৰ নিকিনাকৈ আমি মোবাইলৰ জৰিয়তে সেইখিনি লাভ কৰিব পাৰিছো। বৰ্তমান সময়ত ল'ৰা ছোৱালীয়ে সাধু কথা পঢ়িবলৈ একদম মন নকৰে।
হয় হয় হয়।
অভিভাৱকসকলে সেইটো বৰ ভাল কাম কৰি ছে ল'ৰা ছোৱালী কি কৰে আজৰি টাইমত মোবাইলত তোমাৰ এটা সাধু কথা তোমাৰ কাহিনী উলিয়াব য'ত তোমাৰ এনিমেটেড ভিডিঅ' বনোৱা থাকে চিনেমেটিক ভাৱে আৰু এনিমেচন যি এনিমেচন দিয়া ভিডিঅ' সমূহ যেতিয়া বনাব তেতিয়া ছাত্ৰ ছাত্ৰীয়ে সেই সমূহৰ চাই এনেও ভাল পাব। আৰু তেতিয়া যেতিয়া তেওঁলোকে সেই সাধু কথাসমূহ সেই মোবাইলত ভিডিঅ' হিচাপে চাব। তেতিয়া কি হয় আমি জানো যে সাধু কথাত এটা এটা নীতি শিক্ষা দিয়া থাকে তেওঁলোকে সেই নীতি শি ক্ষা সমূহ আচলতে। সেই কিতাপখন আচলতে নপঢ়াকৈ তেওঁলোকে ধুনীয়াকৈ মোবাইলৰ জৰিয়তে সেই জ্ঞান সমূহ লাভ কৰিব।
নিশ্চয় নিশ্চয়, উম, নিশ্চয়। নিশ্চয় নিশ্চয়।
এইটো ভৱিষ্যতেও এই যিটো মানে মোবাইলৰ পদ্ধতি এইটো ভৱিষ্যতে উন্নত হৈ হৈ গৈ থাকিব যাৰ ফলত আমাৰ জীৱনটো মানে অতি সহজ হৈ হৈ গৈ থাকিব।
অ তুমি কথাখিনি বহুত ভাল কথা কৈছা আজি গম পাইছা নাই বহুত গুৰুত্বপূৰ্ণ কথা কৈছা, তোমাৰ তুমি আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'লা কি আমাৰ যিটো লকডাউন সেই লকডাউনৰ সময়ত কি হৈছিলে তোমাৰ ল'ৰা ছোৱালী বিলাকৰ অ' অনলাইন ক্লাছৰ সময়ত। কি হৈছিলে তোমাৰ বহুত মানে হেৰি আছিলে ন তেতিয়া যিহেতু লকডাউন আছিলে লকডাউনত তোমাৰ সেই বিদ্যালয় সমূহতো বন্ধ আছিলে। তেতিয়া ধৰ বিদ্যালয়সমূহ বন্ধ আছিলে তেনেহ'লে কি হল তোমাৰ অ' বিদ্যালয় সমূহ যদি বন্ধ থাকে তেনেহলেতো ক্লাছটো কৰিবলে নোৱাৰে ন গতিকে সেই তেনেকুৱা সময়ত মোবাইলে এটা মানে বহুত ডাঙৰ এটা ভূমিকা পালন কৰিলে। গম পাইছ নাই? ডাঙৰ এটা গু ৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে যে মোবাইলত তোমাৰ সকলোৱে কি হ'ব মোবাইলতে অনলাইন ক্লাছ কৰিব পাৰিব। গম পাইছা নাই? অনলাইন ক্লাছৰ জৰিয় তে যিখিনি ক্লাছ বিদ্যালয়ৰ যিখিনি ক্লাছ। সেই ক্লাছখিনি তোমাৰ এটেণ্ড কৰিব পাৰিছে ল'ৰা ছোৱালীসকলে হয় নহয়, গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ মোবাইল ফোনে আমাৰ বহুত ডাঙৰ ভূমিকা পালন কৰিছে নহয় জানো? এতিয়া এতিয়া তুমি চোৱা এতিয়া অনলাইন মানে তোমাৰ যি মোবাইল ফোন গম পাইছা নাই মোবাইল ফোনৰ তোমাৰ সুবিধাতটোতো বহুত আছে গম হয় নহয় তাৰে ভিতৰত তোমাৰ সেই তুমি বহুতখিনি কথা কৈ চাই তাৰ লগতে কি হয় আমি এতিয়া অ পৃথিৱীৰ তোমাৰ ইটো প্ৰান্তত থকা তোমাৰ মানুহ এজনৰ সৈতে আমি কিন্তু একদম খুব দ্ৰুতগতিৰে কি হয় আমি মানে একদম খুব মানে মুহুৰ্ততে আৰু মুহুৰ্ততে আমি এক ছেকেণ্ড বা দুই ছেকেণ্ডৰ ভিতৰতে আমি সংযুগ স্থাপন কৰিব পাৰো গতিকে এইটো এটা কিমান ডাঙৰ কথা তুমি এবাৰ ভাবি চোৱাচোন। তোমাৰ এ তোমাৰ যেনিবা বৰ্তাৰ কথা কৈছো দেই। তোমাৰ যেনিবা এজন বৰ্তা আছে ব্তাজন আছে যেনিবা তোমাৰ ইংলেণ্ডত, আৰু তুমি আছা অসমত। তুমি অসমৰ পৰা যেতিয়া ইংলেণ্ডলৈ তুমি যদি কথা পাতিবলগীয়া হয় মানে তুমি তোমাৰ ভাবাচোন, এক ছেকেণ্ড বা দুই ছেকেণ্ডৰ ভিতৰত আমি তুমি কথা পাতি থাকিব পাৰা। এতিয়া সেইটো আচলতে চাবলৈ গলে আচৰিত নহয় জানো, বাৰু এইটো কেনেকৈ ইমান এইটো সম্ভৱ হ'ব পাৰে। টেকন'লজি কেনেকৈ ইমান সম্ৱ হ'ব পাৰে। কিন্ত এইটো আচলতে মোবাইল ফোন সম্ভৱ কৰিছে হয় নহয়? মোবাইল ফোনে আচলতে চাবলৈ গ'লে অসম্ভৱকো সম্ভৱ কৰিছে।
হয়।
গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে মোবাইল ফোনত আমাৰ বহুত সুবিধা লাভ দিছে হয় নহয়? আৰু ইয়াৰ ক্ষেত্ৰত কি হয় তোমাৰ মোবাইল ফোনে শিক্ষাৰ ক্ষেত্ৰত তোমাৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা মানে গ্ৰহণ কৰিছে। তোমাৰ এতিয়া ধৰি লোৱা এতিয়া তোমাৰ মোবাইল ফোনত যেনিবা তোমাৰ কিবা যদি বুজি নাপায়, তেনেহ'লে মোবাইল ফোনৰ পৰা তোমাৰ সকলো কথা তোমাৰ শিক্ষাৰ বিষয়ে তোমাৰ জানিব পাৰিব, তোমাৰ কিবা এটা যদি চাবজেক বুজি পোৱা নাই তেনেহ'লে, সেই চাবজেক্টো মোবাইলত উলিয়াই সেই চাবজেক্টটোৰ বিষয়ে তোমাৰ অধ্যয়ন কৰিব পাৰিব, গম পাইছনে নাই কাৰণ আজি কালি মানে তোমাৰ যিহেতু ডিজিতেল যোগ নহয় জানো? তোমাৰ মানে বিভিন্ন ধৰণৰ এইটোত শিক্ষকসকলে অনলায়নত মানে ক্লাছ কৰে। মানে মোবাইলত ক্লাস কৰি মেলি সেই ভিডিঅ'সমূহ মোবাইলত আপলোড কৰে। আৰু সেই ভিডিঅ'সমূহ তোমাৰ ছাত্ৰ ছাত্ৰীয়ে চাই মেলি তোমাৰ সেই তোমাৰ যিখিনি তোমাৰ টপিক বা অ' যিখিনি কথা বুজি পোৱা নাই, সেই, সেই কথাখিনি তোমাৰ চাব পাৰে সেই ভিডিঅ'ৰ জৰিয়তে গতিকে তোমাৰ সেই কি হয়, অ' কৰবাত যদি ডাউতো থাকে সেই ডাউট বিলাকো মানে ক্লিয়াৰ হৈ যায়। এইটো আচলতে সম্ভৱ হৈছে তোমাৰ মোবাইল ফোনৰ জহতে হয়, নহয়? এ তোমাৰ অকল মবাইল ফোনৰ জহত কি হৈছে তোমাৰ ধৰি লোৱা কিছুমান প্ৰশ্ন উত্তৰ যদি নোৱাৰে তেনেহ'লে ধৰি লোৱা এতিয়া মোবাইল ফোনত এ আই ও আছে, গুগলো আছে, হয় জেমিনও আছে হয় নহয় জেমিনাই ও আছে। সেইবিলাকৰ ফলত কি হয়, সেইবিলাক মানে এটা-এটা এ আই হেৰি হয়, এ আই এচিষ্টেণ্ট হয়। সেইবিলাকক যদি তুমি কিবা এটা প্ৰশ্ন সোধা সিহঁতে তোমাক সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰে মানে, গতিকে তুমি যিয়ে প্ৰশ্ন নুশোধা সিহঁতে তোমাৰ সেই সকলো প্ৰশ্নৰ উত্তৰ দিবই গম পাইছা নাই? সেইবিলাক চাবলৈ গ'লে সেইবিলাক ক্ষেত্ৰতো আমাৰ মোবাইল ফোনে বহুত এটা গুৰুত্ব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু তাৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে মোবাইল ফোনে, সেইটো কি গম পাইছানে নাই?
অ'।
এতিয়া যে তোমাৰ সেই ডিজিটেল বেংকিং গম পাইছানে নাই আৰু ডিজিটেল পেমেণ্ট ব্যৱস্থা, এতিয়া কি হয় তোমাৰ আমি তোমাৰ দোকানলৈ আজিকালি পইচা হাতত লৈ যাব নালাগে নহয় কেচ পইচা, আমি মোবাইল টো লৈ গ'লে হ'ল। মোবাইলটোৰ পৰাই আমি সেই বেংকৰ পৰা আমাৰ পইচা বেংকলৈ ট্ৰেন্ঞ্চফাৰ কৰিব পাৰি তাৰে গম পাইছা নাই, সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ বহুত সুবিধা হৈছে ন', এতিয়া যদি ধৰি লোৱা তোমাৰ যেনিবা কাৰোবাৰ-কাৰোবাৰ পৰা যেনিবা তোমাৰ ইমাৰজেঞ্চি পইচা লাগে
অ'।
তুমি যেনিবা বহুত দূৰত আছা
হয়।
গতিকে সেই ক্ষেত্ৰত তোমাৰ সেই ডিজিটেল পেমেণ্ট ব্যৱসায় কিমান এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন হৈছে হয় নহয়? এই ক্ষেত্ৰত তোমাৰ যিমানেই তোমাৰ পইচা জৰুৰী নহওক হয় নহয়, যিমানেই ইমাৰ্জেঞ্চি নহওক তুমিতো সেই পইচা তোমাৰ ডিজিটেল যিটো পে'মেণ্ট ব্যৱস্থা তাৰ ব তাৰ সহায়ত তুমি লাভ কৰিব পাৰিবা। হয় নহয় গতিকে সেইবিলাক তোমাৰ বিভিন্ন সুবিধা আনি দিছে এতিয়া মোবাইল ফোনে। গম পাইছা নাই আৰু সেই ডিজিটেল তোমাৰ পেমেণ্ট ব্যৱস্থাৰ লগতে তোমাৰ অ টিকট বুকিং, তোমাৰ ধৰি লোৱা সেই ৰেলৰ তুমি যেনিবা বালে যাবা ফুৰিবলৈ যাবা বা ৰেল হওক বা তোমাৰ গাড়ী হওক বা তোমাৰ অহ এৰোপ্লেন হওক, আমি সকলোৱে তোমাৰ টিকেটখিনি তুমি ঘৰতে বহি মেলি বুকিং কৰি থব পাৰিবা হয় নহয়? গতিকে সেইবিলাক আচলতে বহুত ডাঙৰ ডাঙৰ সুবিধা আৰু। আৰু তোমাৰ মোবাইল ফোনৰ সুবিধা আচলতে বহুত আছে এতিয়া মই আচলতে সুবিধা আৰু অসুবিধা সেইখিনি মই কৈ শেষ কৰিবগে নোৱাৰিম আৰু হয় নহয়? এ আচলতে মোবাইল ফোনটোৰ সুবিধা আৰু অসুবিধা দুয়োটাই আছে। কিন্তু আমি সেই অসুবিধাসমূহক আমি বাদ দি তাৰমানে আমি সেই যিখিনি সুবিধা আছে, সুবিধা সুবিধাসমূহৰ বিষয়ে আমি ভালদৰে অ ধ্যয়ন কৰি আমি সেই সুবিধাসমূহৰ মানে লাভালাভটো উঠাব লাগে। কিন্তু তোমাৰ সেই ধৰি লোৱা, যিসমূহ তোমাৰ মোবাইল ফোনে আমাক অপকাৰ কৰে কিন্তু আমি সেই তাৰ পৰা কিন্তু সদায় দূৰত থাকিব লাগে, চ' আমাৰ মোবাইল ফোনটোৱে তোমাৰ এতিয়াতো প্ৰতিটো বস্তুৰে ভাল ফল ভাল আৰু বেয়া দুইটা গুণে আছে। গতিকে আমি সেই মোবাইল ফোনৰ যিখিনি বেয়া গুণ সেই বেয়া গুণখিনিক আমি এৰি ভাল গুণখিনি ভাল গুণ খিনি আমি আকোৱালি ল'ব লাগিব গম পাইছা? তেতিয়াহে আচলতে আমাৰ সেই মোবাইল ফোনৰ পৰা আমাৰ মানে খুব বেছিকে লাভ হোৱা দেখা যাব কাৰণ যদি আমি যদি মোবাইল ফোনৰ যদি বেয়া গুণখিনিও লওঁ তেনেহলে আমাৰ কিন্তু বহুত প্ৰব্লেমে দেখা দিব।